হেল্ল?
শুনা পাইছে?
অ শুনিছোঁ শুনিছোঁ। মোৰ মাতো গৈছে ন?
অ আহিছে আহিছে ভালকে আহিছে।
হয় হয় হয়
আপু হয় আপুনি কি কৰি আছে?
আপোনাৰ মই এনে চকীখনতে বহি আছিলো আপোনাৰ এনেই
অ অ অ অ তাৰপা খোৱা বোৱা কৰিলে নে?
খোৱা বোৱা এতিয়ালৈকে কৰা নাই কৰিম আৰু আপোনাৰ।
অ তাৰপৰা হেৰি এইটো কি বুলি কয় এ কিহে বনাইছে ভাত?
ভাত আপোনাৰ আজি মাংস অলপ বনাইছে।
অ অ অ মাংস কেনেকুৱা বনাইছে গ্ৰেভি নে কি?
গ্ৰেভি মানে আপোনাৰ হেৰি আৰু গ্ৰেভি আৰু অলপ মানে জুলো থৈছো আৰু ইমানো গ্রেভি কৰি দিয়া নাই মানে।
অ অ মানে হেৰি নেকি অ ড্ৰাইচ
মানে কেনেকুৱা বনাইছে আপোনাৰ বুজি নাই গ্ৰে
মানে আপোনাৰ কেনেকুৱা দেই মানে কিয় যিহেতু অকল মাংসৰ জোল কনে থৈছো যে সে সেইটো কাৰণে মানে কি হয় গ্ৰেভি বনালে অকমান দালি চালি অকণ প্ৰয়োজন হৈ যায় মানে কেতিয়াবা মই মানে মই মই কম হেৰিয়ত খাব নোৱাৰো মানে অ। কম হেৰিয়ত খাব নোৱাৰো মানে মোক হেৰি লাগিবই মানে অলপ সেইকাৰণে মানে অকমান পাতলা কৰি দিছোঁ। তোৰ মানে তলৰ ফালে অলপ গ্রেভি থাকিব অলপ অকমান মানে যেতিয়া শুকাই যাব ন বস্তুটো তেতিয়া গ্ৰেভি টাইপ হৈ যাব। তাৰ আগলৈকে মানে অকণমান জোলৰ টাইপত থাকিব পাৰে মানে সেনেকুৱা চিষ্টেমত বনাইছোঁ আপোনাৰ।
উম তেনেকুৱা হ'লে হেৰি কৰিব লাগে আপোনাৰ কাৰণে এক্সট্ৰাকে পাতল দালি এটা বনাই ল'ব লাগে আৰু এইফালে মাংস, মাংস গ্ৰেভি বনাব লাগে।
হয় হয়, আপুনি এনে খোৱা-বোৱা কেনেকুৱা বোৰ ভাল পায় আপোনাৰ।
মই আপোনাৰ হেৰি মেইন্লি মাংস। মাংসটো বেছি খাই ভাল পাওঁ, মাংস এতিয়া আপোনাৰ- চাবলৈ গ'লে হেৰিটো, কি কি মাংস খাওঁ বুলি কম আৰু এইটো পিছত লাহে লাহে। এতিয়া বৰ্তমান, মই মানে হেৰি এই টাইপৰ মাংস বিলাক খাই ভাল পাওঁ। যোনবিলাক মাংস আপুনি গ্ৰেভী কে বনাই ন! গ্ৰেভি টো বেছি ভাল পাওঁ। শুকান হ'ব লাগে ভাল, বা পুৰা একদম শুকানকে- উম্, ভাজে যে, ফ্ৰাই কৰে। সেইটো ভাল পাওঁ, বেছি জোল দিলে মানে মই খাই ভাল নাপাওঁ মানে।
অ',
আৰু কেঁচা কেঁচা বুৰা আদা, নহৰু দিব লাগে মাংসত, তেতিয়া ভাল লাগে খাই। আপুনি আপোনাৰ কেনেকে বনালে ভাল লাগে।
অ', মানে মোৰ চাব গ'লে, আপোনাৰগতে ছেমেই বাৰু! মানে মোৰ গ্ৰেভি টাইপৰ এনেকেই- অলপ এনেকে হ'ব লাগে, অলপ আলু চালু দি পিনে ধুনীয়াকে একদম পুৰা- আৰু অকমান মানে ৰং চংটো অকমান এই চাবচোন, কিছুমান মাংস বহুত ৰঙা হৈ যায় হা। আৰু কেতিয়াবা কিছুমান অলপ অকমান ক'লা হয় আৰু কিছুমান চকলেট টাইপৰ হৈ থাকে অলপ। মানে অলপ মতিয়া বৰণৰ হৈ থাকে ন? এ মই একদম, এ একদম ৰঙা চিঙা পৰিলে। এ ৰঙা যোনটো হৈ যায় ন, সেইটো বাৰু ঠিকেই বনাই সেইটো। জ্বলাটো বেছি থাকে, এই মই অলপ এই মটীয়া কালাৰ হৈ থাকে যে। সেই বস্তুটো মই বেছি ভাল পাওঁ মানে।
এই সেইটো আপোনাৰ বনাইহে লয়, তেনেকে।
হয় নেকি?
মানে একো নাই নহয়, একো মানে মচলা চচলা বেলেগ দিয়ে। আপুনি- কেনেকে, সেইটো কেনেকে বনাব লাগে জানান নাই।
আপোনাৰ, আপোনৰ মাততো ফাটি আহিছে। অ', শুনি আছোঁ।
অ', সেইটো বনাই হে ল'ব লাগে। সেইটো বনাই লোৱা তৰিকা এটা আছে মানে।
অ'।
পুৰা মানে মাংসটো আপোনাৰ ক'লা হৈ যায় যে, সেইটো মাংসৰ কথা কোৱা নাই জানোঁ?
হয়, হয়।
তাতে আপুনি যোনটো তেল থাকিব ন, তেলটোতে আপুনি অলপ চেনি অকণ দিব। দিব লাগে।
অ'।
তেতিয়া মানে কালাৰটো পুৰা ক'লা হৈ যায়, হাল্দি, চাল্দি নিদিলেও হ'ব। উম্।
খাবলৈ টেষ্টি হয় ন?
অ'অ', পুৰা একদম টেষ্টি হয়। ব্ৰইলাৰ-চইলাৰ মাংসত দিলে। পুৰা ক'লা হৈ যায়, মাংস দেখিলেই এক একদম মানে পুৰা খাবলৈ মন গুচি যাব, একদম মোখৰ পানী পৰি যাব আৰু।
উম্, উম্, ভাই কওঁতে-কওঁতে লোভ লাগিছে ৰ'বা।
তাকে মইয়ো, মইতো বনাও তেনেকে। মই মানে তেলতে আপোনাৰ চেনি অকন দি দিওঁ। কিন্তু, কিন্তু এটা প্ৰব্লেম হয় আকৌ দেই, কেৰাহীখনত অকণ লাগি লাগি ধৰিব পাৰে। সেইটোকাৰনে পুৰা লৰাই থাকিব লাগিব আৰু।
অ', মানে দেৰি যোৱাৰ চান্স থাকে ন' অলপ?
লাগি ধৰিব মানে দেৰি যাব, এ বেচি দি ব নালাগে অকমান জাচ চেনী অকমান চেনি দিব লাগে এক চামুচ মান আ, যাতে মানে কালাৰটো আহে, চেনিটো আপোনাৰ কুঁহিয়াৰৰ বনাই ন।
হয়।
তাত মানে পুৰা থাকে আৰু।
হয়।
এ, ৰাতিপা ভাল লাগে খাই খাই বনাই চাবচোন এদিন।
হয় খাই চাম খাই চাম আৰু ব ব্ৰইলাত ত' ব্ৰইলাৰ মাংস বা মাংস আপুনি এনে কিহ কিহৰ লগত বনাই এনে নৰ্মেলি বনালে সুদা আলুৰ লগতে বনাই নে, নে আৰু বেলেগ কিছুমান আইটেম ইচ কৰে আৰু?
এ, মোৰ মানে মই আপোনাক কছো ৰ'ব মোৰ মানে চাব হা মই মানে একচল্লিশ চবতকে ভাল পোৱা মাংসটো হৈছে গাহ গাহৰি মাংস হা।
হয় হয়।
গাহৰি মাংসটো মানে এতিয়া যি যি লগত বনাই মানে ম তেনেকে মানে ব্ৰইলাৰ টোও মানে বনাওঁ, ব বিচাৰো মানে। যিহেতু এতিয়া লাই গাহৰি ম বহুত ভাল হ'ল ত' লাই গাহ অ', লাই গাহৰি মানে মই আমা ঘৰত বাৰু নাখায়।
উম।
হোটেলহে খাওঁ, বাহিৰতে খাওঁ ম ঘৰত খাব নিদিয়ে তত লগৰৰ ঘৰলে গ'লে সেহেঁত আমাৰ মিচিং আছে লগৰ ল'ৰা মানে বেলেগ জাতিৰ মানে য'ত গাহৰি হ'ব দিয়া আৰু চাহোম চাহোম বিলাকৰ ঘৰত যাওঁ ন, তেতিয়া মানে ঘৰত খাওঁ আৰু ভাল লাগে খাই পেলাই পুৰা। লাই গাহৰি বনাই দিয়ে একদম পুৰা আৰু কি লাগে। অকমান গ্ৰেভি টাইপও হ'ব লাগে লাই গোন্ধৰে খাবলে মন যায় মই সেই গোন্ধটো মানে আনিবৰ কাৰণে কি কৰোঁ পইলাৰটো মানে লাএ পইলা বনাওঁ মানে তেনে ভাল লাগে। আকৌ আকৌ মই যেনি এ, গাহৰি লগত বেম্বত বেম্ব চুট দি পেলাই বনাওঁ। মানে বাঁহ গাচ
হয়।
সেটো মই আকৌ আনি পেলাই উম কইলাৰ লগতো বনাওঁ। সেট তেকেই মানে চব বস্তুটো মই এতিয়া ড্ৰাই ফ্ৰাই হয়তো মই বইলাটো ড্ৰাই ফ্ৰাই কৰোঁ। আকৌ গ্ৰেভি বনাওঁ গ্ৰেভি লগত তিল আকৌ তা পিছত কেতিয়াবা তিল গাহৰি খাই ভাল লাগে বেছি
হয়। ঠিকে কছে তিল না খাইছোঁ খাইছোঁ।
অ', তিল গাহৰি যে মই সেইটো কইলাৰ লগত বনাওঁ মানে তেনেকুৱা আকৌ অত টেঙা দিয়া গাহৰিটো
অ', ঔ টেঙা দিয়া গাহৰিটো মই বহুত ভাল পাওঁ দেই মানে গাহৰিটো অকন খাব পাৰি নহ'লে ইভাগে যদি আপুনি গাহ ভৰি বনাই ন বেছি খালে অকণ পেটটো হেৰি হৈ যায় ভৰি যায়। এ, ঔটেঙা লগত বনালে ন অকমান বেছিকে খাব পাৰি। এপিচ দুপিচে তাৰ আৰু বেছিকে যাব মানে।
অ', এই হেৰি কৰে আকৌ অইলটো কমাই দিয়ে টেঙাটোৱে। ঔ টেঙাটো
আৰু গাহৰি খালে এটা কথা দেই গাহৰি খালে নেমু এপিচ লগত লাগেই দেই।
তাকে হে ক'ম বুলি আইছিলোঁ এইটো মানে উম নহ'লে চৰ্বি বাঢ়ি যায় ন।
তাকে, তাকে।
নেমু যদি খাই দিয়ে নহয় তেতিয়া মানে কি কৰে এই টেঙাটো চৰ্বিটো মানে কাটি দিব পাৰে।
হয়, হয়, হয় ঠিকে কৈছে, আপুনি কলডিল আৰু ব্ৰইলাৰ লগত খাই পাইছে নাই?
কলডিল আৰু ব্ৰইলাৰ খাই পোৱা নাই কলডিল আৰু গাহৰি খাই পাইছোঁ।
হয় নেকি, সেইটো কম্বিনেছন খাইচো মানে।
উম, সেটো মানে মজা লাগে এই কিন্তু খোৱাৰ পিছত বহুত গৰম উঠে। গৰমত মানে কিবা হেৰি হৈ উঠি যাব মানে অকণমান কবা আহ গা চা গৰমত আও হেৰি উঠা মানুহ যদি হয় হাই প্ৰেচাৰ থকা মানুহ হলে মৰি থাকিব পৰা
থাকে, থাকে ঠিকে কৈছে আৰু মানে কি যে আমাৰ আপোনাৰ এতিয়াতো ব্ৰইলাৰ আৰু হেৰি কথা ক'লো বাৰু এইটো কি কয় গাহৰি আপুনি এনে ছাগলী তাগলী খায়নে?
এ ছাগলীটো খাও কিন্তু মোৰ মানে দাঁত কেইটা অকণ প্ৰব্লেম আছে মানে
হয় নেকি।
মই অ, ' সেইটো কাৰণে মানে অশান্তি পাওঁ মানে আৰু গাহৰী ছাগলীটো যদি খাওঁ মানে সেটো বইল কৰি কুকাৰ প্ৰেচাৰ কুকাৰত যে চিটি মৰাই পেলাইহে খাওঁ মানে
হয়, হয়, হয়।
প্ৰথম সিজাই লওঁ মানে প্ৰেচাৰ কুকাৰত দি পেলাই তাৰ পিছত যেতিয়া বনোৱা হয় তেতিয়াহে খাওঁ মানে। আৰু খালেও কি হ'ব প্ৰেচাৰ কুকাৰ তেনেকে সিজোৱাৰ পিছত মানে সেইটো বইল, বইল হৈ থাকে। তাৰ মানে অৰিজিনেল টেষ্টটো নাইকিয়া হৈ যায় ন।
ঠিকে কৈছা, ঠিকে কৈছা।
অ', অৰিজিনেল টেষ্টটো নাইকিয়া হৈ টেষ্টটো নাইকিয়া হৈ যে কোমল, কোমল হৈ থাকে মই খাই বেয়া পাওঁ, আৰু যদি অৰিজিনেলি খাব বিচাৰো তেতিয়া খাব নোৱাৰো দাত কেইটা পৰা। এ হাৰ্ডি বিলাকৰ ভিতৰতো হাৰ্ডি বিলাকৰ ভিতৰত চাবচোন এটা হেৰিত থাকে এটা মজা থাকে সেই মজাটো খাই ভাল লাগে হাৰ্ডি বিলাক নেকি হাৰ্ডি বিলাকৰ ভিতৰত যে এটা কোমল, কোমল ক যে থাকে সেইটো খাই নাই চুপিব পেলাই যায় খাব পাৰি।
এ সেই বস্তুতটো মই মানে কি মই হাৰ্ডি বস্তুটো ইমান চুপি নাথাকো মানে মই কি হয় খালোঁ ন খাই দিলোঁ আৰু মাংস বাকলি চতা মানে এনেকুৱা আৰু লাগি থকা মাংস খালোঁ আৰু বাকী থকা ইমান খাই থকাই নাযায় আৰু মোৰ।
এই সে চবৰে মাংসৰ কথা কোৱা নাই অ', যোনবিলাক আপোনাৰ
নাই, নাই মই যিকোনো যিকোনো মোৰ মই মানে চুপি নাথাকোঁ ইমান হাৰ্ডি
এ তাত এটা ভিতৰত এটা হেৰি থাকে, বহুত ভাল লাগে খাই, এইটো খাই চাবচোন।
হয় নেকি, এবাৰ মই হাৰ্দি পালে চুপি চাম ৰবা।
উ এই হাৰ্দি মানে তেনেকুৱা হ'লে নহয় মানে মাংস যোনডাল এনেকে ফোপোলা থাকে ন গোল থাকে।
হয়, হয়, হয়।
তাৰ ভিতৰত মানে অকমান কিবা কেলচিয়াম টাইপৰ বস্তু এটা থাকে।
উম।
খাবলৈ বৰ ধুনীয়া লাগে, একদম পুৰা তেল সোমাই থাকে তাত বহুত অৰজিনেল খাচি টেজটো তাতহে পোৱা যায়, ত মই মানে কি কৰোঁ। সেইটো কৰিব কাৰণে এনেকে ভাঙি দিওঁ চোবাই দাতে হাৰ্দিটো। মোৰ দাঁতত প্ৰব্লেম হৈ আছে, তাত মানে দাতকেইটা গোটেইকেইটা হেৰি হৈ গ'ল বেয়া হৈ আছে।
মানে আপোনাৰ হাৰ্দি, মাংস খাইকে হ'ল নে?
মাংস খাই খাই হ'ল‌ অ', ধেৰ মাংস খাওঁ।
অ' তেতিয়াহ'লে আপুনি কাম এটা কৰিব, দাতকেইটা অলপ হেৰি কৰিব আৰু। নহ'লে বুঢ়া হোৱালৈকে মাংস কেনেকে খাব নহ'লে।
উ তাকে ভাবি আছোঁ। মাংস খাওঁ তেতিয়া মাংস মাংস চুপ খাব লাগিব তেতিয়াহ'লে আমি প্ৰযু প্ৰতিবিদ্যা বহুত উন্নত হৈ যাব ন'।
হয় হয়।
তেতিয়া মাংস নাখালে মাংসৰ পৰা, মাংস খাব পৰা চুপ উলিয়াই দিব চুপ। এইটো চুপ খাই দিল হ'ল মাংস নাখালে হ'ল, মাংস
সেইটো হয়। এ, কিন্তু এটা কথা আপুনি চুপ বনালো বা জোলকন খালোঁ মা-মাংসৰ কিন্তু মাংস অ' কামোৰাটো মান হ'ব নোৱাৰে, সেইটো খিলটোৱে বেলেগ নে কি কয়?
সেইটোৱে, সেইটোৱে মেইন কথাটো। মই সেইটো কথাই ভাবোঁ। এ, কিন্তু মই যিমান বুঢ়া হ'লেওতো হেৰি খাব পাৰিম ন' চাওঁক এতিয়া যিমান বুঢ়া হ'ব, যিমান দাত নালাগিলেও আপুনি একো মাংস খাব নোৱাৰে কিন্তু আপুনি গাহৰি মাংস খাব পাৰিব।
অ' গাহৰি আপোনাৰ তেলটো, চৰ্বিখন, উম।
আৰু কি লাগে। মোৰতো ভালে মই চ কে ভাল পাওঁ। চবতকে ভাল পাৱা মাংস হৈছে গাহৰি। বাকী মই চৰ্বিটোহে ভাল পাওঁ, হয়।
মই আকৌ তেলটো খাব নোৱাৰো, মই
সেই তেলটো, সেইটো কোনেও খাব নোৱাৰে, সেইটো মইহে খাব পাৰোঁ অকল। টেনে মোৰ তেল অ' টেলেণ্ট গোটাই ৰাখিছোঁ মানে মই।
বা এইটো কিন্তু ভাল টেলেণ্ট লগতে এইটো কিন্তু ভৰপুৱাই যাব লাগে খাওঁতে।
এ, মই মানে এইটো খাই বহুত ভাল পাওঁ। মই মানে বহুত খাব পাওঁ।
হয়।
মানে মানুহটো অকন মই শকত ন' সেইটো কাৰণে মানে অলপ ততকে বেছি খাব পাৰোঁ আৰু ল। বডিত বেছি সোমাই যায়।
হয় হয়। এইটো ঠিকেই বাৰু দেই, এইটো খাব যদি পাৰিছোঁ বুলি কৈছে ন' মই মানিছোঁ আৰু আপোনাক। কাৰণ নহ'লে নৰ্মেলি মানুহেটো বহুতে নোৱাৰে মানে খাবলে।
মই মানে ভাবোঁ কি গম পাইছেনে এতিয়া আপুনি যদি গাহৰি মাংসৰ যদি চৰ্বীটো নাখায় বেলেগ যদি কাঠ মাংসটো খায়
উম।
তেনেহ'লে আপুনি তাতকেচোন খাচী বা ব্ৰইলাৰ খোৱা ঠিক আছে কি গাহৰিটো বুলি ক'লে মেইনলি চৰ্বি। চৰ্বিটোৰ কাৰনেতো আপোনাৰ ছাগলী বা খা
হয়।
ব্ৰইলাৰ নাথাকে ন' ৰেড মিটততো থাকে।
উম।
হয় নাই? মই সেইটো বিচাৰো। এ, গাহৰি গাহৰি আৰু গাহৰি হিচাপত। খাব লাগিব। সেই চৰ্বিটো যেতিয়া মই উম, সেই চৰ্বিটো যেতিয়া লাইট দিয়া বা ঔটেঙা দিয়া বা তিল দিয়াটো খাম নহয়, মই মানে যোনটো লেভেলত মানে চেটিচফেকচন পাওঁ মানে, সেইটো মানে একে মানে বহুত ওপৰৰ লেভেলৰ। বেলেগখন দুনিয়াত যাওঁ। শান্তি পোৱা নিচিনা লাগে আৰু।
হয়, হয়। মই আপোনাৰ এই ব্ৰইলাৰটো, গাহৰি দিবা এইটো বেছিকে কাঠটো খাওঁ বাৰু, আপুনি বা তেলটো খায়। আৰু ব্ৰইলাও খালেও মই আপোনাৰ এই অলপ যে চ-হেৰি অলপ যে ফাইবাৰ থাকে যে দেখিছে নে? সেই মাংসটো মই খুব ভাল পাওঁ ব্ৰইলাৰ।
মই সেইবিলাক নাখাওঁ, মই হাৰ্ডি কিকনহে খাওঁ।
হয় নেকি?
হাৰ্ডি মানে অকল অ' এই হাৰ্ডি ব্ৰইলাৰ হাৰ্ডি নহয়, মানে বেলেগ আৰু। মাংস বন